শুনিচানে-শুনিছানে তুমি শুনিছানে
উম, কি কৰিছা?
একদম গৰম দিখিচানে নে কিমান দিছে।
উম, তাকে ফোন চোন চাবই প নাজানে নে পুৰা গৰম হৈ আহিছে।
তোমাৰ দিনটো ফোনচোন চাবই নোৱাৰিলোঁ।
তাকে এতিয়া দেখোন বৰষুণৰ কাৰণেহে দেখোন মৰিব লগা হৈছে দেখিছনে।
তাকেহে অ' এতিয়া তোমাৰ কি হৈছে মানে মই ঘৰতে আছিলো কিমান গৰম দেখি দেখি চাই নহয় তাৰপৰা এই একদম ৰাস্তালে এতিয়া অকন মই ওলাই আহিছোঁ ঠাণ্ডাটো পৰক বুলি।
উম-উম, হয় বাৰু মইও এই শুই আছো শুই আছো এতিয়া উঠিছো উঠিপেলাই আগফালে অকণ বহি আছো।
অ' কাইণ্ট আছে নেকি তোমালোকৰ ফালে?
কাৰেণ্ট আছে অ'তাকে কাৰেণ্ট আছিলে ফেন লগাই শুৰি আছিলো। তথাপি গোটেইখন মহে কামুিলে খোজো আছে এতিয়া।
অ' আমাৰ তোমাৰ কাৰেণ্ট-চাৰেণ্ট নাই তোমাৰ। দিনটো আজি কি নহ'ল জানো কাৰেণ্ট নাই তোমাৰ ফেন লগাবলৈও সুবিধা নাই। তাৰ পিছত এনেই গছৰ তলে তলে বহি-বহি আৰু তোমাৰ গছৰ তলে এনেকে বহি থাকিলো তাৰপিছত এতিয়া সন্ধিয়া লাগিছে আৰু বেলিো যেতিয়া ডুব গৈছে অকণমান ৰাস্তালৈ বোলো ওলাই যাওচোন।
উম, ভালে কৈছা এতিা মই এতিয়া মানে তোমাৰ নামঘৰলৈ যাব লাগিব খোল শিকা আছে যেন। তাকে এতিয়া ভাতকেইটা খাইাবচোন নামঘলৈকে যাওঁ এপাক।
অহ-অহ ৰাতি শিকাইছে নেকি?
ৰাতি-ৰাতি শিকাব আজি গৈ চাওঁ কি হয়?
শিকিব লাগে। অসমীয়া সংস্কৃতি বস্তু এটা শিকিব লাগে একদম ভাল কৰিছা, শিকিব লাগে এইবিলাক
জানা কিবা-কিবি সাংস্কৃতিক অনুষ্ঠান হওক যোনবিলাকে জানে সেইবিলাককে বেছি গুৰুত্ব
গুৰুত্ব দিয়া অ' তোমাৰ এইটো শিকি থোৱা বহুত ভাল কৰিছা আৰু শিকি থলে তোমাৰ ক'ৰবাত প্ৰগ্ৰেম এটা হওক, ভাওনা এখন হওক, তাৰছত বজাবলগীয়া হ'ব পাৰে তেতিয়া তোমাৰ বজাব পাৰিবা ন তেতিয়া ভাল হ'ব তোমাৰ।
বজাব পাৰি অ', তাকেইেতো। তাকে গৰম বন্ধ মাহটো এনে থাক
অ', অ', তাকে একদম জুলাই মাহতটো গোটেই মাহ হয় যদি শিকিব লাগে, শিকিলে তোমাৰ লাভ হ'ব তেতিয়া কিবা প্ৰগ্ৰেম সোগ্ৰেম এটাত
লাভ হব অ', তাকেইেতো চ
গৰম দেখিছা নাই, কিমান গৰম পৰিছে এইকেইদিন একদম। বৰষুণ নাই, গৰমটো বাঢ়ি বাঢ়ি গৈ আছে। সব তোমাৰ গছ গছনি নাইকিয়া যহতে হৈছে। তোমাৰ মানে বৰষুণ নাইকিয়া হৈছেটো। এতিয়া খেতি পথাৰত পানী নাইকিয়া হৈছে। খেতি এতিয়া মাটি ৰুব পৰা নাই মানুহবিলাকে।
তোমাৰ একদম একমাত্ৰ প্ৰব্লেমটো হৈছে বৰষুণ নাই তাকেহে অ' উম, বাকী গৰম বন্ধ দিলে নহয় তোমালোকো
ঘামি গুছি যায়।
অ' বাকী গৰম বন্ধ দিলে নাই তোমালোকৰ?
দিলে, দিলে। আজি দুদিন তিনদিন হ'লেই
অ' অ'
বন্ধ
তাকেহে অ'
মোৰতো বহুত পইচা না বহি থাকিবই পোৱা নাই মানে
নাই, নাই তোমাৰ এই গৰম বন্ধটো দি ভালে কৰিছে। কিছুমান কিছুমান কলেজৰ ক্লাছ কৰিছে তোমাৰ এনেটো ক্লাছটো কৰিব নালাগে না গৰম অ' গৰম যিহে বাঢ়িছে ক্লাছ কৰিব নালাগে।
আছে দিয়ক। আমাৰ ঘৰৰ কাষৰৰ কা ঘৰৰ কাষৰ তোমাৰ প্ৰাইভেট এখনটে লাষ্ট
অ' এই তোমাৰ গৰম বন্ধুতো পোন্ধৰ দিন ক্লাছ কৰিছে। তাৰপিছত আকৌ পোন্ধৰ ত্ৰিছ দিনৰ মানে পোন্ধৰ দিন ক্লাছ পোন্ধৰ দিন হেৰি কৰিছে।
কৰিছোঁ, তাকেতো। কৰিছোঁ আহ
আহ পোন্ধৰ দিন পোন্ধৰ দিন কৰিছে। পোন্ধৰ দিন ক্লাছ পোন্ধৰ দিন আকৌ বন্ধ দিছে। উম।
বাকী ভাল নহয় ঘৰত চবৰে।
অ ভালে ভালে তোমালোক ভাল নে?
উম ভালে অ।
অ বাকী দুপৰীয়া ভাত চাট খুৱা হ'ল ন?
উ উ
দুপৰীয়া ভাত খালা নেকি?
বাকী অ মই এতিয়া ভাত খাওঁহে বনাই আছে, ভাতকেইটা খাই মই ওলাই যাওঁ আৰু।
অ অ তোমাৰ আকৌ নামঘৰত হেৰি আছেনে অঁ খোলা ওখ আছে।
উম তাকে আছে নামঘৰত কিমান সময় হয় বা।
অ বাকী তোমালোকৰ নামঘ ভাওনা চানা হৈ গ'ল নহয়?
হল তোমাক মাতিছিলো তুমি নাহিলাই।
হ নাই সেইদিনাখন ৰাতি গৈছিলো ভাওনা চাব।
অই গ'লা নেকি, মানে মোৰ হেৰি হ'ল মোৰ গা গা ভাল নাছিলেই গুচি আহিলো কাকো এ নদেখিলোঁৱেই।
অ, অ তোমাৰ গৈছিলো গৈ পেলাই অকমান চাই আৰু সোনকালে গুচি আহিলোঁ আৰু।
উ মই দশটামান বজালৈ গুচি আহিলো তোমাৰ।
অ' অ' তুমি ভাওনা চাবলৈ নগলাই মানে।
নগলো মোৰ গা ভাল নাছিলে মই গুচো ধুনীয়া চাহ অকন গু
অ কিন্তু ভাওনা ভাল আছিলে দেই তোমাৰ দুটা তিনিটামানলৈকে হয় চিনি মই ইমান দেৰি নাথাকিলো বাৰু। তোমাৰ একদম ভাওনাত ধুনীয়া হৈছিলে তোমাৰ ভাওৰীয়াখিনি একদম ধুনীয়া হেৰি কৰিছে।
উম ধুনীয়া হৈ যে বুলি কোৱা শুন
অ মই অলপ টাইম থাক থাকিলোঁ থাকি পেলাই তোমাৰ দুটামানলৈকে থাকিলো থাকি পেলাই তোমাৰ গুচি আহিলোঁ আও, আৰু টোপনি খতি কৰিবলৈও বেয়া নহে আজিকালি ইয়াত তোমাৰ মাটি খেতি বাতি অঁ খেতি কৰিব লাগে হাল হাল বাই আছে পথাৰত এতিয়া মাটি ৰুব পৰা নাই পানীৰ কাৰণে, এইবিলাক অসুবিধা।
উম উম হয় হয়।
উম এতিয়া বৰষুণৰ পৰিমাণো নাইকিয়া হৈছে দেখিছা নাই, পাহাৰত যিহেতু গছ গছনি নাইকিয়া
উম তাকে আমাৰ যেন তেনে আজি ৰুলে দুবিঘা মাটি।
অ আজি ৰ'দটো ইমান দিছে আজি কেনেকে ৰুলে ঔ? তোমালোক ৰ'দতো দেখিছা নাই আজি কিমান, অঁ ৰোৱনী ল অঁ।
পইচা দি পেলাই, পইচা কাৰনেটো চবে কাম কৰিবই লাগিব ন।
কৰিব লাগিব অঁ, তাকে এতিয়া তোমাৰ গৰু ছাগলী এৰি দিয়াটো বন্ধ কৰিব লাগিব মানে মানুহখিনিয়ে গম পাব লাগিব যে মাটি ৰুইছে। উম গৰু চৰু এৰি দিয়া নোৱাই এতিয়া এতিয়া বন্ধ কৰিব লাগিব, কাৰণ এতিয়া মাটি ৰোৱাৰ পিছততো ধানটো ইমান কষ্টকে ৰুব খায় দিলেতো বহুত অনিষ্ট হৈ যাব। মানুহখিনি উম সেইটো কাৰণে এতিয়া গৰু চৰু চব এতিয়া হেৰি কৰিব লাগিব এৰাল দিব লাগিব মানুহে। তাকে এতিয়া এই, আছে আছে আছে আমাৰ গৰু আছে ছাগলীও আছে। চব এতিয়া এৰালি সৰু গৰু তোমাৰ, অহ নোযোৱা তোমাৰ এই এতিয়া ৰোৱা খাব, কঠীয়া পাইছে কঠীয়া খাব সেইটোতো প্ৰব্লেম হৈ যাব মানুহ কিবা খেতিটো খেতিটো কৰি পেলাই কিবা এটা পাম বুলিহে কৃষকসকলে খেতিটো কৰে।
অ আকৌ পিছত পইচা পইচা ভৰিবব লাগিব পিছত।
ভৰি লাগিব অ গৰুটো যদি এৰি দিয়া তোমাৰ পইচা ভৰিব লাগিব নহয়।
উম, হয় হয়।
কঠীয়া পাৰিব ধান পইচা দি ট্ৰেক্টৰ লগাব।
উম, তাৰপিছত যদি গৰুৱে খাল পাই খাই পেলাই কেনেকুৱা লাগিব?
খং উঠিব, গৰু চৰু তোমাৰ
নিজে তোমাৰ বিলৰ পৰা নাইবা পথাৰৰ পৰা ঘাঁহ কাটি আনিয়ে খোৱাব লাগিব।
অ তোমাৰ এয়া দিব লাগিব, য'ত খালী জেগা আছে। অ অ তোমাৰ অ সেই যোৱাবাৰ তোমাৰ খেতি কৰা খে খিনি আছেই বাও আ মণা মাৰি থোৱা ধুনীয়াকে হেৰি কৰি থৈ দিয়া আছে খিনি দিম তা পিছত তোমাৰ পিছ ইফালে মাটি দুডৰা আছে তাত মানে খেতি নকৰোঁ মানে তাত তোমাৰ সেইটো ৰাখি দিওঁ ঘাঁহ অ ঘাঁহ চিষ্টেমত ৰাখি দিওঁ তা পা তেতিয়া ভাবি আছো চব বাউণ্ডেৰীটোত জাবাৰম তাৰপিছত তাত মান তোমাৰ ভৰাই দিম বুলি ভাবিছিলো কাষতে পুখুৰীও আছে পুখুৰীৰ কাষত মানে
উম, ভালে হৈছে।
অ সেইটো কৰিলে তোমাৰ প্ৰব্লেম নাই জেৱাৰ ভিতৰত সোমাই থাকিব বেছি গৰু নাই গৰু তিনিটা আছে। তাত তোমাৰ ধুনীয়াকে সিহঁতে অ সিহঁতে খাই বৈ থাকিব পাৰিব। আৰু মাজে মাজে পানী চানী তুমি দি থাকিবা আৰু নিজৰ কামটো কৰি থাকিব লাগে আও।
উম।
দিলে প্ৰব্লেম নাই আও।
উম, আমাৰ এয়াল দিয়াৰ হত মানে তোমাৰ বলধ গৰু নায়ে তোমাৰ এজ গাখ সেই দিয়া গৰু হে আছে আও।
উম।
বেচি দিলে।
তাকে আহে অ
তেনেকে গাৱটোও ভাল হয় নামৰও য পু এলেহা এলেহুৱা লাগিছে জ্ব জ্বৰ লাগিছেলপ
অ, এই দিনত খুলে এনেকুৱা প্ৰব্লেম
অ, খোৱা বোৱা উঠাৰ পিছত তেনেকুৱা লাগেই বাৰু
আৰু আজি তোমাৰ আমি হেয়াৰ পৰা আহিলো ৰাতিপুৱাই তম মিললে গ'লো মিললৈ গৈ ওচৰ কেইটামান আহিলে তাৰিছত তোমালোকৰ পুখুৰীতে কথা আছিলে যোাত হাতা নহলে
পুখুৰীত সাঁতুৰিলো সাঁতুৰি পেলাই বহুত টাইম সাটতিলো মানে সাঁতুৰি মেলি উঠি পেলাই বহুতে অলপ বহিলোঁ গছৰ তাললে বহি মেলি যেনিবা এইকেইটাও গ'লগৈ। ঘৰলে তাৰপা ক'ৰবাত ক'ৰবাত যাবলৈ আছিলে সেহতকেইটটা সহ তালো গ'ল
তাকে আজি দোকানত বজাৰ আছিলে মই বজাৰলে গ'লো মানে তোমাৰ লগৰ এটা লগ পালে ভি কলে ব'ল আজি গা ধু আহোগে অমাৰ আঁতৰি পেলাই ৱাটাৰলটা আছে তাত যাওঁ
অ, তালৈ ওলা নেকি আমি বৰ পুখুৰীতে থলো আজি
প ধোলকে ফোন চোন চব তিঠি গ'ল মানে আৰু মোৰ মানে স অ সদিনা মই চান জুখিনি বেছ দিন হোৱা নাছিলে। শিল মাজত বাত ধৰিছিলো চেণ্ডেল দুপাত
অ-অ
মানেমাৰ এপ এটা তোমাৰ হৈ পৰিলে নহয়ান মানে কেনেকে গ' নাজান আমি পেলাইগত গুচি গ'লো ঘূৰি আহি এপাত আছে, এপাত নাই, তাপা মই তেনেকে আহিলো আৰু, আহি পেলাই আমি স্কুটি-চিস্কুটি লৈ গৈছিলো, বালিত ফছিলে। এইবিলাক উঠালো।
অ, হয়, তোমাৰ সেই জেগাতটো বহুত বেয়া মানে, তোমাৰ অকল বালি আছে, বালি, শিল পাহাৰ উখা-মুখা ডাঙৰ -ডাঙৰ শিল দেখিছা নে নাই কিমান ডাঙৰ-ডাঙৰ শিল আছে। তাত তোমাৰ একদম সাৱধান, মানুহ, মানুহ দুনুহও মৰি যাব তেনেকে পৰি।
আহোতেনে আকৌ তোম, উম, আহোতে আকৌ তোমাৰ, আধা বাটত মানে স্কুটিখনন চিল্প মাৰি খালত সোমালে।
অ, একদম ভালকে যাব লাগে তোমাৰ, এইফালে ৰাস্তাটোও বেয়া মানে, মানুহখিনিও বেয়া, অলপ ভালকে সাৱধানে অহা-যোৱা কৰিব লাগে।
দিলো, মোৰ একো এটা অকণমান দুখ পালে হৈটো মোৰ ছাল- তাল অলপ ছিগিলে বাৰু, মই ঘৰত কোৱা নাই এতিয়ালৈকে।
অ।
তাৰপৰা আকৌ তেনে তাৰপা তেনেকে আহিলো, আহি পেলাই মোৰ আজি বজাৰ বাৰ আছিলে যেন। একাউণ্টত, একাউন্টত দুশ টকা এটা আছিলে, বজাৰতে চিধা আকৌ চেণ্ডেল এযোৰ কিনিলো বগা। চেণ্ডেল এযোৰ পিন্ধি পেলাই ঘৰলে মিঠা- চিঠাই, উম, মি
ঘৰ অ, অ, তাকে, এইবিলাক যাওঁতে সাৱ সাৱধান একদম, তোমাৰ ভাল কাপোৰ- কানি পিন্ধি যাব নোৱাৰা নহয়, সেয়াহে পানী। তোমাৰ গা ধুব পৰাকৈ এক্সট্ৰা কাপোৰ লৈ যাব লাগে, তাৰপিছত তোমাৰ
ধূলো যদি মানে অকমান ভাল লাগিলে আৰু। তোমাৰ মেইন জেগা কনলৈ যাবগে নোৱাৰিলো, মানে ডুবি যাম মানে।
অ, অ, আৰু তোমাৰ হেৰি কৰিব লাগে, এইটো ইয়ালৈ তোমাৰ একদম মানে এই বাইক- চাইক বহুত আগত এটা জেগা আছে যে, সেই জেগাটোত তুমি থৈ যাব লাগে, তেতিয়া প্ৰব্লেম নাই, আৰু আৰু অ' আৰু তোমাৰ আৰু তোমাৰ এনেকে তাত চে-চেন্দেল তেন্দেল যায় মানে। এই এদিন লগৰ দুটামান গৈছিলে য'ত আগত বাইক চাইক থয় তাত তোমাৰ থৈ গ'ল সিহঁতে বাইকখন। তাৰপিছত কি হ'ল অলপ দেৰি পিছত গোটেই ধে বাইক নহয় সেই জেগাটোত। তাৰ মানে চেণ্ডেল যোৰ এয়াতে থৈ গ'ল তাৰপা গা চা ধুইবলৈ গ'ল তাৰপা সোমাই একদম মেইন যোনটো ৱাটাৰফল তাত পালেগে, তাৰপিছত তাত পোৱা পিছত উভতি আহিছে আহি পেলাই তোমাৰ চাইছে ইয়াত হেৰি নাই নহয় তাৰ ভাগৰ।
চেণ্ডেলযোৰ নাই নহয় চেণ্ডেলযোৰ নাই তাৰপা চেন্দেলযোৰ নাপালেই তোমাৰ বেলেগ এযোৰ পিন্ধি পেলাই গুচি আহিছে।
শুনিছানে? হেল্ল' শুনিছানে? হেল্ল'। শুনিছানে? অ' সেইটোয়ে মানে তোমাৰ তেনেকে যাওঁ